আহ, শুনিছো অ, ' ইয়াত বৰষুণ আমাৰ দি গ'ল।
ভবা আকো না বৰষুণ একদম মই মাৰিব নাজানো আকৌ সেইটো সেইটো কাৰনে দেৰি লাগে
অ, ' এইটো কথা কৈ নথাকিব এইটো কি হে এইটো কি আমাৰ ইয়াত দি গল বৰষুণ
অ, ' এ ডাঙৰ গ একদম মানে প্ৰকাণ্ড বৰষুণৰ
উম, তোমাৰ ইয়াত ৰাতিপুৱা সৰ সৰকে আহিছে একদম।
অ, '
যোৱা টাইমতে দিছে
ন লা গ লব
টো হেৰিয়লে যাবলৈ বোলো অংনাবাডীলৈ ওলা বুলি কৈছো।
অ এাদা অ গ
উম ভাত বনাইছে নেকি
আৰ একো খুৱাই নাই লৰাহতে কালি ভাতকেইটা ওলাইলে মাছ মাংস ৰৈছিলে দিছিলে সেহেৰে খাই গ'ল।
সান্দহ গুৰি আৰু কাহ হয় এতিয়া সান্দহগুৰি দিছিলে লাল চাহ একন সান্দহ গুৰি লৈ কিনে খালো মোৰ আৰু একো দৰকাৰেই নাই পাই। খাবো আাকৌ এতিয়া গাখীৰ চাহ বনাবলৈ ললো মানে মোলে নবনাব পাই।
উ পৰীক্ষা কেইটালৈকে যোৱা
দে হব চাৰে দহতা
অ চাৰে দচটা লৈকে সেইটো আজি কি আছে বা অ
উম ফোনটো কোনোবাই মাৰি আছে কোন জানো মাযে মাৰি আছে। আকৌ হেকোট মাৰি আছে। ম
হেই অ'।
ভাত।
ভাতকেইটা বনাই, ভাত হেইকেইটা উঠালেই হ'ব। হেই ভাজি, পচলা ভাজি, ৰঙালাও দি তাৰপা আকৌ সেই অমিতা ফুলৰ ভাজি অকন আছে। মাছ কেটেমান পালে? ছয় -সাতটা মান হ'ব। পুঠি, গৰৈ আকৌ তোৰা নে কি এত তুৰা এটা। বাচি পেলাই সেইকেইটা ভাজি থৈছো। দুটামান আছেই। অ বোলো দালি, কিবা এটা বনালে। দালি অকণ বনালে হৈ যাব।
উম
ভাইটি ওলাই গৈছে হেৰি হলে দাৰি চুলি কাটিব নেকি
অ
কাইলৈ আকৌ কাইলে নে পৰখিলে হাতৰ চোৱা কোনদিনা খেদিব লাগে জানো।
পৰখিলে নেকি
পৰখিলে হবলা
খেদিব লাগিব খেদিব মানে বতৰ ভাল হলেহে আহিব এইডাল গেলা বতৰত কোনে কাপোৰ ধুব
ধুৱা ভাগক, একো ধোৱা নাই। কাপোৰ কেইটা ধুই দিছিলো হে, সহজে নুশুকায়। আজিতো খেললৈ যাবই নোৱাৰিব।
নুশুকাই। হেৰি নহয়, বতৰটো বেয়া নহয়। এই জোনবাইৰ ঘৰলৈ গ'লে লৈ যাব পাৰে দেখোন দুটামান।
নাযাও। যোৱাজুৰি কথা নাই নহয়।
নহয়। নহয়। লোৱা যায় যে- তেতিয়া লৈ যাব পাৰে নহয়। দেওবাৰেহে বন্ধত। এটা কাপোৰৰ লগত দি দিলে শুকাই যাব নহয়।
মেচিনত দিলে পতক, হেৰি শুকাই সোনকালে। এনে হাতেৰে ধুলে পানী বেছি থাকে যে
উম। ইহঁতক মোৰ পানীটোত আইৰণ পাই নে আইতা? অকমান আছে। অহ। উম।
হেই।
আইতা টন-টনিয়া হৈ আছে। গা আমাতকৈ গা-মূৰ ভাল হে হ'ল। আইতা। তা -পা শুনা কথা কৈছে। উম। ধুনীয়া হৈ আছে একদম।
উম। আমাৰ আজিকালি মানুহবোৰ ভেকচিন লৈ বেমাৰ।
ধুনীয়া হৈ আছে তাই, মই তাকেই কৈছো। মই এতিয়া আইতাৰ তুলনাত জলকা মাৰিহে আছো। কথা-পাতি কি বোলে, গা-মূৰ বোলো কি লাগি আছে? নিজেই কব পাও। হম।
অ' মা দে। এইবোৰ লিপষ্টিক লৈ নাযায় স্কুললৈ।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
নাই।
মিদুল চাৰ আহিল নে নাই জানো, আজি যোৱা নাই চাগে।
যা নো পাই, স্কুললৈ গ'লে গম পাম আহি জানে, সুধিলে। খালি সেই মানুহ মাছটনীজনীকেজনী কৈছে, চাৰ অহা নাই গা- ভাল নহয় ন।
উ।
ভাত খোৱাৰ কথা কৈছিলে, ভিনদেউ। বোলে ভাত ইয়াতে খাব। কৈছে দালি -ভাজি আছে। সেই বোৰ এদাই হৈ লওঁক বুলি কলে।
উ।
বিছি নিদো। বিচনী হম তেতিয়া শু। ৰাতি -ৰাতি আহিবলৈও আকৌ বতৰ ডালহে। পাতে।
উম জানো এতিয়ানো ভাইটিয়ে পঢিছিলে দাইল চাল আছে বুলিয়ে কৈছে আৰু। এলাহো কবা উম।
ত দালি ভাজি আছে নাখাওঁ এ আজি নাযাওঁ বুলি ক'লে হেনো। ৰাতিপুৱা মাৰিছিলে।
উম। শুব আ্ল খাই থক যেনেকে খাই পাৰে বনাই। সেই আহিছে।
উম।
হয় অ। উম। মই দালি- চালি বনাই থৈ আহিছিলো। ঘৰলৈ মাতিছে। কৈছে তাতে আছেই।
কি লাগে?
উম আমাৰ আকৌ বনাই। এতিয়ালৈ এলাহ কৰে। চব পাক, পাচলি -চাচলি কাটি। চব মাছ মাংস বাচি মেলি চব কৰিব পাৰে আজিকালি অলপ হেৰি হ'ল। উ লাাপ।
খাবলৈও।
আহ কলেতো আৰু বেয়া নহয় বেয়াও লাগে। তাৰপৰা
এইবোৰ নলগাবি থ অদৰকাৰী অদৰকাৰী কাম কৰ।
বেয়া বেয়া অ হ।
সেৰি ইহঁত আজি যাব নে থাকিব।
অ অ অ। অ। হ উম। আইতাৰ লগতে বহি কথা পাতি আছো। সেইটো ৰুমত কাষৰ পোনে পোনে ৰুমটো যে কব ল হতৰ ওপৰত য। কছছিল দে।
অঁ।
সিহতি লোৱা স্কুলৰ পৰা অহা পিছত যাম বুলি কৈছো।
আহ। এটা পৰহিলৈহে যাব ভাইটিহতে শুকুৰবাৰে।
উ।
হেৰিয়লে যাব জানো সেই চুিনিলৰ ঘৰলে।
হা।
সুনীলহঁতৰ ফালে যাব নে কিনো।
জানে এতিয়া কি হিদান্ত লয়।
হ
গম পম যেনিবা মানে মন যিমান
গ'লে যাব পাৰে নহয় ওলাই আবেলি
অ কতি হ
লোৱা হেৰি হলে যোৱাৰ পিছত খেললে
বতৰ ভাল হলেহে খেললৈ যাব নহলে নাযায়
আহ
উম
ম লপেলডনেক
অ
সেইব
দিম দি লাগিলে।
ইহঁতৰ হে ইহঁতৰ বন্ধ হ'ব নাই বা ধন্য় কিবা ট্ৰেইনিং আছে বুলি কৈছে বন্ধত।
ধনঞ্জয়।
ধনন্জয় সেইদিনাখন কৈ আছিলে আ কৌছে মোৰ কিবা হেৰি হব গৰম বন্ধত গুচি যাব নোৱাৰিম চাগে পটককে।
থাকৰ সি সাতাইছ তাৰিখে নে আঠাইছ তাৰিখে যাবগৈ বুলি কৈছে টিকেট বনাই থৈছে বুলি কৈছে জানো তেতিয়া হ'লে।
পাছে মোৰ হেৰি ক'ৰবালৈ ফুৰিবলৈ যাব যে সেইটো কেনঞ্চেল হৈ যাব নহলে।
উম
কনা
উম কিম পেলাই দিছো সেইবোৰ কথা
আমাৰ লৰা তিনিবছৰত এতিয়া তিন বছৰত বেজি থাকে জানো
কাৰ্ড খনত লিখা থাকিব নহয়।
আছে বুলি কৈছে কিছুমানে কৈছে আছে থাকিলে দিব লাগিব এতিয়া।
সেই কাৰ্ড খন চাবা দি থাকে তিনি বছৰত থাকে বা পাঁচ বছৰত ন ছয়বছৰ।
উম পাঁচ বছৰ থাকালি পাঁচ বছৰীয়া পিছি ৰুমৰ লৰাটোক দিয়া নিছে।
উ সেই বেজিবোৰ দিব লাগে আকৌ।
তাৰপাহে। তিনি বছৰ মই বোলো আমাৰ পিছে তিন বছৰৰতো থাকে নহয় মই বো আমাৰ ল'ৰাৰ তিনি বছৰ হৈছে নহয় তেতিয়া। হেৰি হ'ব চাগে দিব চাগে।
কাৰ্ট খন চাবা।
দিলে দিয়াই আনিব লাগিব গোটেইকেইটা বিয়া হৈছে নেকি।
ভাত কিহে বনাব বা?
জানো কি হয়। মদ খোৱা মানুহৰগতে লাগিছে গা
পাচুৰ্যহতৰ পৰীক্ষা নহয় আৰু
পাচুৰ্যহতৰ পৰীক্ষা?
অ একেলগেহে ওলাই আহে চাগে।
উম।
লোৱা তাহাতি
উম।
উম। আমাৰ এই গোটেই হাত ভৰিবোৰ কলমে আঁকি পেলালে।
হম।
ৰং লগাই কিনো কদৰকাৰী কাম কৰি থাকে ই। একো লগোৱা নাই তুমি হেৰিয়তহে আচেগে দাদাৰ ওছৰত। চম্পা নাই গেন্দা গ'ল নহয় এতিয়া স্কুল যাম বলা হাত ভৰিকেইটা ধোৱাগেই যোৱা ক ক পঢ়িব লাগিব লাগিব নহয় এ বি চি দি
দেতা আছে নে?
আছে আৰু এ' আগফালে বহি আছে।
গাতো ধুৱাই আনিব লাগে তাক।
উম উম যাবই লাগিব এবাৰ লেটিন কৰিলে
উম
লদম স আমাৰ ইয়াত অকণমান ৰেঙা আছে বতৰটো
এৰিব এইব বুলি ভাবিছো
ডাঙৰ বৰষুণ হলে উ বস্ত গা গাব ল'ব ল'ব ল'ব ল'ব ল গা ধুংগে দেৰি হব
আমাৰ তাত দিয়ে ৰ'দ দিলে এ আমাৰ ফালে য উম যাৱা গুৰি ফালে এতিয়া তাই এতিয়া ইয়ালৈ আহিলে বৰষুণ জাক। কালি এতিয়া নমা ফালে দবা খুনা বৰষুণ এইফালে বৰষুণ নাই নহয়। উম।
হ'লেও ইয়াত আমাৰ তাৰ নিচিনাকে নাহিলে।
ইয়াত বহুত ডাঙৰ একদম কলহ
আমাৰ তাত লাঙি পাতিছে পুঠি মাছ গৰৈ মাছ। অ'। মই পাৱৈ মাছ।
তটো
ত তান ম ব গান চ সবেই দেজসক চাকি লৈ বৈকন্দ ৰাস্তাত ৰখি থাকি হা কোনিবাই মোৱা নাই ন চুনোবাই মৰা নাইনে মোৰ ভাগতো ঢেৰ হৈ আছে বুলি কৈছে লৰাই জানো এতিয়া হিহে জানে ঠিকে আমাৰ মাছটো আমোকো মে
হয় হয়
অ অ আহি ক কি হ'ব হ'ব হ'ব বৰ দিব দ